অ, ক'ত আছা?
হেল্ল' অ, শুনিছাননে?
অ, শুনি আছো, শুনি আছো, ভাল নে?
অ', অ', ভালে ভালে ত' ক'ত আছ এতিয়া? মই এতিয়া গুৱাহাটীতে।
অ', ময়ো, ময়ো এই ঘৰতে আছো এতিয়া।
অ', ঘৰত আছ নেকি?
ঘৰত আছোঁ অ', এই পইচা শেষ হ'ল নহয় তাৰপিছত আহিলোঁ আৰু।
অ', তাৰপিছত তেতিয়া আকৌ কেতিয়াকে আকৌ নতুনকে আৰম্ভ হ'ব?
এতিয়া, আ এই মাহটো ছুটি আৰু। একত্ৰিশ তাৰিখলৈকে ঘৰতে থাকিম তাৰপাছত আকৌ আগষ্ট মাহৰ পা এই ক্লাছবিলাক আৰম্ভ হ'ব।
অ', তোমালোকৰ ঘৰ ক'ত আছিলে?
অ', মোৰ এইপিনে আকৌ তোমাৰ জামুগুৰি।
অ', জামুগুৰি নেকি? জামুগুৰি মানে লখিমপুৰ জামুগুৰি নে তেজপুৰ জামুগুৰি?
এই বদতি, বদতি জামুগুৰি।
বদতি জামুগুৰি মানে তোমাৰ হেৰি এই বিহপুৰীয়া!
অ', বিহপুৰীয়া তুমি নাৰায়ণপুৰৰ পা
উম।
এইফালেদি সোমাই দিলেই হ'ল তোমাৰ এ, খাওঁকুচি যোৱা ৰাস্তাটোদি। সেইপিনেদি সোমাই পেলাই যাব পাৰা, নহ'লে বিহপুৰীয়া হৈ বিহপুৰীয়া হৈ পেলাই যাবগে পাৰা মানে। উম, এই দুটা ৰাস্তাই অ', যেতিয়া আহিব ই আহিব পাৰা আৰু।
য-যাম, যাম আমাৰ মাজুলীতহে আৰু।
অ', তাকে ওচৰে আৰু।
ওচৰে বাৰু, পাৰ হৈ দিলে হ'ল আমি গ'লে খালি আমি সেই ঢকুৱাখানা ফালেদি যাওঁ মানে, সেইফালেদি নদীত পাৰ হ'ব নালা
অ', সেইপিনেদি, সেইপিনেদি সুবিধা অ'। সিফালেদি গাড়ী লৈ পেলাই ধুনীয়াকে পাৰ হ'ব পৰা হয়, নিজৰ গাড়ী থাকিলেও। উম, বাকী মাছ চাছ ধৰা হৈছেনে নাই?
মাছ চাছ ধৰা মানে এতিয়া গুৱাহাটীতহে আছোঁ, ক'ৰ পৰা মাছ মাছ ধৰিবলৈ সময় পাবা আৰু।
অ', তেতিয়াহ'লে হে, একেবাৰে ঘৰলৈ অহাৰ পিছতহে এইবিলাক হ'ব আৰু।
ঘৰলে যাম চাগে, এই কেইদিনমানতে যাম চাগে। তোমাৰ, তুম-তুমি মাছ চাছ ধৰি আছা নেকি?
অ', মই সেয়ে আৰু উম, মানে বৰষুণ দি পেলাই যি-যি-যিকিদিন ৰ'দ দিয়ে সেইকেদিন ঢেৰ মাছ ওলাই, আমি এইপিনে টঙিজাল পাতি দিওঁ আৰু।
অ', হয় নেকি? মাছ মানে কেনেকুৱা কি, কি মাছ পোৱা?
তোমাৰ পাঁচ কেজি, ছয় কেজি ওজনৰ বৰালি মাছ মই কৈছোঁ নহয়।
অ', বৰাল আমাৰ, আমাৰ মাছ চাছ ধৰা মানে হেৰি সেই ঘৰত থাকিলে মাছ চাছ ধৰা হয়। কিন্তু তোমাৰ আমাৰ এতিয়া মই যোৱা নাই বহুদিন ঘৰলে।
অ', অ', আমি আকৌ তোমাৰ এই সদায় এ, এ, আবেলি ধৰা এ, চাৰিটাত চাৰে তিনিটা এনেকুৱা বজাত নাওঁখন লৈ ওলায়ে দিওঁ আৰু মানে মই আৰু মোৰ লগৰকেইটা গাঁৱৰে।
নাওঁখন লৈ মানে কিহত তোমাৰ হেৰি, ব্ৰহ্মপুত্ৰত নেকি?
অ', ব্ৰহ্মপুত্ৰত এই ঘাটত আকৌ, মোৰ ঘৰৰ পা বেছি দূৰ নহয়, নহয় ঘাটলে।
অ', হয় নেকি?
অ', অকণমান আৰু তুমি সেই তামোল এখন চবোৱা বাট।
অ', বঢ়িয়া, বঢ়িয়া। মোৰ এতিয়া এই ৰাতি মা বিয়া, বিয়াৰ মানে ঘপকে হ'ল। পাতি পেলাবলগীয়া হ'ল আৰু।
অ' ছোৱালীজনী ক'ৰ?
ছোৱালীজনী তোমাৰ হেৰি এইফালৰ ধেমাজি।
অ' ধেমাজি।
হুম।
এ ক'ত এ ঘৰতে পাতিলানে নে সেই তাতে?
এই ঘৰতে মানে মই পলোৱাই হে আনিলোঁ।
অ' পলোৱাই হে অনিলা? কিয় তাইও মানে তাইও তাতে তাইও তাতে কিবা ক'ৰে মানে?
অঁ।
অ' তোমাৰ অ' অ' গ গ'ম গ'ম পাইছেনে নাই? কথাাটো ঘৰত গ'ম পাইছে নাই?
সেই ঘৰত গ'ম পালে যাব পৰাই নাই এতিয়ালৈকে।
অ' অ' সেইটো আৰু সোনকালে আহি পেলাই বিয়াখন পাতি পেলোৱাটো ভাল আৰু দিয়াচোন। মানে তেতিয়া সমাজখনতো থাকিব পাৰিবা। নহলে আকৌ এইবিলাক ঢেৰ নীতি নিয়ম নহয়। তুমি সমাজত বোৱাৰীয়ে সেই কিবা চাহ একাপ চাহ একাপো দিব নোৱাৰিব নহয়। য
এই এতিয়া সেইটোৱে ঘৰত এতিয়া আকৌ মানি অকণমান ঠেউঘেও কৰি আছে মোৰ তাকে বৰ টেশ্যন হৈছে আৰু।
অ' মানে আমাৰ জাতি নহয় নি?
আহোম আহোম।
অ' আহোম অ' সেইটো অ'। ধেমাজিৰ হেই ছোৱালীজনী?
ওহু।
অ' হেই লৈ আহিলা?
লৈ আহিলো লৈ আহিলো।
এ বৰ ভাল কৰিলা দিয়া, মনে মিলিছে তেতিয়া এ লৈ আহিব লাগে। হেই ঘৰত সেইটো এনেও মান মানিব দিয়াচোন ঘৰৰে ল'ৰা যেতিয়া।
সেইটোকে আশা কৰি আছোঁ আৰু।
অ' আৰু তোমাৰ ঘৰখন মই ভালকে জানো নহয়।
এ কি কৰিবা আৰু এতিয়া? মানে মই এতিয়া কিনো হয়। এ সেইটোৱে অকমান অকৰামি ধৰি আছে, এইটো ঠিক হ'ব বুলিয়ে আ শা এটা কৰি আছোঁ আৰু পিছে তোমাৰ হেৰি কৰাচোন এতিয়া তোমাৰ পৰীক্ষাটো মানে কি আৰু কেইটা আছে হেৰি চেমিষ্টাৰ আৰু কেই টা আছে?
অ' মোৰ তোমাৰ আৰু আঠটা আছে মোৰ দহটা চেমিষ্টাৰ নহয়। এইটো তোমাৰ হেৰি আকৌ পাঁচ বছৰীয়া।
অ' পাঁচ বছৰীয়া?
অ' পা ইণ্টিগ্ৰেটেড মেচি।
অ' ন তুমি এবাৰ এবাৰ এবাৰ বাৰ বি এছ চি কৰা ন কৰিলা নহয়?
অ' এবাৰ কৰিলো, আকৌ কৰিলো এইটো ছিটটো পালো যেতিয়া।
অঁ সেইটো বেলেগ চাবজেক্ট নে কি?
অ' এই এইটো তোমাৰ হেৰি বুলি কয় এ কিবা জিঅ'লজি জিঅ'লজি।
অ' সেইটো জিঅ'লজিত কৰিলা আকৌ জিঅ'লজিতে এম এ এম এছ চি কৰি দিব লাগিছিলে?
এ নহয় বৰ টান অ' নোৱাৰিলোওঁগে।
অহ হয় নেকি?
উম, মানে সেই টানি নি বাচ কৰিলো আৰু তাৰপিছত মই ইপিনে তোমাৰ এইবাৰ আৰ্টচলৈ গুচি আহিলো আৰু।
অ, হয় নেকি এতিয়া কিহত ললানো।
অ, এ, এতিয়া মই এইটো হেৰি তোমাৰ এইটো তোমাৰ কয় যে উম।
কিহ অঐ দিয়ি অ', অ', হিষ্ট দি
উম, উম।
ক'ত, ক'ত, গুৱাহাটী বিশ্ববিদ্যালয়?
অ, গুৱাহাটী বিশ্ববিদ্যালয়তে।
অ'।
অ, বেলেগ, বেলেগত, বেগ-বেলেগবিলাকত নাই দিয়াচোন তোমাৰ মানে ইণ্টিগ্ৰেটেড কৰ্চ বিলাক এতিয়া এই ইউনিভাৰ্চিটি খনত আছে।
অ'।
আৰু তাতে লিমিটেড চিট মানে।
অ'।
পালো যেতিয়া সুবিধাটো কৰি পেলোৱাই ভাল বুলি ক'লে ঘৰতো সকলোৱে।
ঠিকে, ঠিকে, এতিয়া ক'ত পিছে তুমি ভাড়াঘৰত থাকানে হোষ্টেলত থাকানে কি?
অ, মই এতিয়া হোষ্টেলত, লাহে, লাহেকে চিনিয়ৰ হম আৰু।
অ'।
উম, উম, এবাৰ এবছৰ সম্পূৰ্ণ হবগে এতিয়া।
মোৰ ৰুমটো হয় মই বিশ্ববিদ্যালয়ৰ ওচৰতে।
অ, ওচৰতে মানে কোন জেগাত তুমি কোন জেগাত? থ, ফাগান
কৈলাশপুৰ, কৈলাশপুৰ।
অ, কৈলাশপুৰ, কৈলাশপুৰত মোৰ ধে'ৰ চিনাকি আছে নহয়, তাতে তোমাৰ এই মাছ কমৰ এজন ৰিচাৰ্ স্কলাৰ আছে ছয়ন্দা বুলি সেইজনকো মই চিনি পাওঁ, কৈলাশপুৰতে থাকে। তাৰপিছত তোমাৰ আৰু এজন আমাৰ হোষ্টে চুপাৰ চিনিয় যুগল দা বুলি এজন তেওঁকো চিনি পাওঁ ভালকে।
অ, হয় নেকি।
অ, তেওঁ আমাৰ ডিপাৰ্টমেণ্টৰে আছিলে বাৰু। উম, তেওঁলোক তাতে কৈলাাসুৰতে থাকে। কেতি, কেতিয়াবা লগ লে চিনাকি কৰা দিম দি
অ, ঠিকে, ঠিকে, ঠিকে পাই দিবা বাৰু। বাকী এ, এতিয়া এনেই অকমান ওলাই আহিলো মানে, আজি মই জোনাগী পৰুৱা দুটামান দেখিলো। গুৱাহাটীহেন জেগাত ৰাস্তাত জোনাকী পৰুৱাকেইটা দেখিবা মোৰ মানে কিবা লাগি গৈছেগৈ।
অ, সেইটো ভাল কথা দেই, যদি তাত জোনাকী পৰুৱা তেনেকে ওলাই ওলাই আছে, তেতিয়া ভাল কথা, এম সয়াই মানুহ বিলাকে মানে বস্তু জেগাবিলাক লেতেৰা কৰি পেলাৰ কাৰণেহে
লেতেৰা কৰি গোটেই হেৰি কৰি পেলাই বেয়া কৰি পেলাইছে গোটেইখনো, এতিয়া গৰমটো যেনেকুৱা বাঢ়িছে।
অ'।
গৰমটো যেনেকুৱা বাঢ়িছে উপায় নাই আৰু, এতিয়া পিছেত ভাত পানী খোৱা, বোৱা যো যা, যোগাৰ হৈছে নে কি?
অ, ভাত, পানী মানে আজি খানা এটা আছে আমাৰ লগৰ কেইটাৰ। সেই মানে যি আবেলি আমি যিকেইটাই মাছ ধৰিবলৈ যাওঁ নদীত
অ'।
এ, সেই গোটেইকেইটাই মিলি আজি ৰাতি আমি শাক খানা এটা মানে ঠিক ঠাক কৰিলো বন্দবস্ত কৰিলো।
অ'।
এ, তাকে এতিয়া হ, বেছি বেলেগ একো নহয়, এ
অ'।
উ, মাছ ধৰা মাছ কেইটামান আৰু তোমাৰ এই ব্ৰইলাৰ, ব্ৰইলাৰ বইলাৰ, ব্ৰইলাৰ অকণ আনিলো আৰু এতিয়া সেই কাটি বাচি মেলি
অ', অ', কিবা কিবি খোৱা বোৱা কৰা ল'ৰা আছে নেকি আকৌ, অ'।
অ, সেই খোৱা বোৱা মোৰ লগত থাকিলে নোৱাৰে নহয় সেইবিলাক। মানে মই একদম টোটেলিটো এগেনস্ত কৰো উপষ্ট কৰো নহয়।
অ, ঠিকে আছে, ঠিকে আছে সেইটো, সেইটো, সেইটো অকণ বজাই ৰাখ লাগিব।
সেইটোৱ, সেইটোৱে আৰু। এইটোৱে মাঘ, মং নহ এতিয়া আমাৰ।
মানহ সেই, সেই বস্তুটোৱে তোমাৰ গ, সমাজখন মানে কিবা একদম বেচ জিল কৰি পেলাই।
অ, সেইটো আমাৰ চামটোৰ কাৰণে একদম মাৰাত্মক বস্তু আৰু সেইটো।
উম, হম হ, সেই কি তুমা বয়স হৈছে তাৰপিছত বেলেগ কথা কিন্তু মানে এই আমাৰ ডেকা আচাম টোক একদম বিশৃংখল কৰি পেলোৱা বস্তুৱে
সেইটো, সেইটো, সেইটো কাৰণে ভাল নালাগে আজিকালি ধৰক। কোনোবা খিনিত খানা খাবলৈ মাতিলেও যাবলৈ সেইটোয়ে বেয়া লাগে।
তাতে চবতে মানে আজিকালি ফূৰ্তি কৰা মানে সেইটো হৈ পৰিছে মানে।
অ, সেইটয়ে ফূৰ্তি এ মানে একমাত্ৰ উপায় বুলি ভাবে নেকি সেইটোকে।
উম, হুম, হুম।
উম, উ, আজিকালি সেইয়য়া।
হা?
ডাঙৰ খিনিক মা এষাৰ দিয়া নাই তেনেকুৱা।
উম।
এ, সেইবিলাক একো নাই মানে এতিয়া খানাটো পাতিব সেই কাঠামৰ ল'ৰা খিনিয়ে গোট খাই মেলি তাৰপিছত সেই এই জোনাকী জলটো আনি আৰু
উমধমৰি সেইটোৱে, সেইটো। সেইখনে গোটেই বিশৃংখল কৰে। সেইটো, সেইটো হ'ব নালাগে মানে। মাছখন বেয়া কৰি পেলাইছে ঠিকেই বাৰু। বাৰু ঠিক আছে বাৰু হ'ব দিয়া।
আহ, অ, বাৰু আমি গৈ লগ হম নেকি। অ, দিয়া, দিয়া ঠিক
এই ভাল লাগি
অ'।
বাকী বৌক এদিন দিন আনিবা।
অ, ঠিক কয়, ঠিক, ঠাক হৈ লওক আৰু। এইবিলাক
অ, গোটেই ঠিক ঠাক ভাব পিছ ভালকে খানা এটা খাম দিয়া ঠিক আছে।